হেল্ল'
অঁ ব্ৰৌ কি কৰিছা
এ বহি আছো মাততো ভালকৈ আহিছে ন ফাটি ফাটি মাতটো
নাই না না ফাটি ফাটি অহা নাই মাতো ভালকৈ আহিছে
অঁ মই বোলো জইনিঙত ইমান টাইম লগছে বোলো মোৰ নেটটো বেয়া নেকি
নাই নাই মই মানে নতুন ইউজাৰ না সেইকাৰণে অলপ মানে অলপ খেলি মেলি হয় আৰু নতুন ইউজাৰ কাৰণে যেতিয়া শিকি লম আৰু তেতিয়া টেনশন নাই
অঁ মানে এই নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে নতুন ইউজৰ কাৰণে নহয়
উমম বাকী কোৱা খবৰ খাতি কেনেকুৱা
খবৰ খাতি ভালে আছে তুমি কোৱা
চলি আছে টোকতাক আৰু
কি কৰি আছে
উম এতিয়া আছো এনেই বহি পেলাই ঘৰতে
আত্ছা
বাকী
উ খানা পিনা নাই নাই বনায় আছে
হম
ডিনাৰ খালা এনেই বনি আছে বা বনায়ে আছা নেকি
উম নাই নাই বনোৱা নাই বাৰু বনাব যাবহে আমাৰ
অঁ
তোমালোকৰ
মোৰো মায়ে বনাই আছে বাৰু
অঁ
আৰু পঢ়া শুনা
পঢ়া শুনা তোমাৰ এতিয়া ছেকেণ্ড ইয়েৰ
অঁ ছেকেণ্ড ইয়াৰ নে গ্ৰেজুৱেচনৰ ছেকেণ্ড ইয়াৰ
ছেকেণ্ড ইয়াৰ দিছিলো মানে তোমাৰ বেয়া হৈছিলে কেনে এৰি দিলো আৰু এতিয়া এতিয়া নিজে বিজনেছ কৰিম
অঁহ আজিকালি বিজনেচ কৰিয়ে ফাইদা আৰু
এক বিজনেছ কৰি ফাইদা আৰু তোমাৰ এতিয়া মানে চাকৰি কৰিলেও মানে তোমাৰ য'তে ত'তে গুচি যাব লগা হয় না
উম এইটোতো হয় বাৰু
এই মই মানে তেনেকুৱা মানে লাইফটো মই নিবিচাৰো মানে তোমাৰ, কিম আছে
অঁ মইতো ডিফেন্স লাইন ধৰিছোঁ এতিয়া হায়াৰ ছেকেণ্ডেৰী দিলো এইবাৰ গ্ৰেজুৱেশ্যন ফাৰ্ষট ইয়েৰ এডমি্যন কৰিছোঁ। উম, আগষ্টৰ পাচত ক্লাছ।
মই ডিফেন্সত যাম আৰু। তুমি আৰু বুলি ক'লা কিবা ভাবিছানে প্লেনিং কিবা আছে বা ফেমিলিৰে কিবা বিজনেছ হেৰি আছে নেকি।
এনেকুৱা ইমান ডাঙৰ বিজনেচ বাৰু নাই, এনেই হলচেল দোকান আছে তেনেকুৱা।
অঁ, হোলচেল দোকানত ফাইদাটো হয় ছাগে
ইমানো নহয় মানে এতিয়া তোমাৰ যোনটো আমাৰ ইয়াত খোলা আছে, তোমাৰ মানে এইটো লাইনত মানে বহুত খোলা আছে মানে তেনেকুৱা দোকান।
অঁ আচ্ছা এইটো-এইটো অলপ হেৰি হয় মানে, এইটো মানে কি কম, উম এটাই বস্তু আৰু বহুত ভালে খোলে আৰু এইটো মানে কাৰ চলে কাৰ নচলে ঠিকেই নাই আৰু।
বাকী বাৰু মানে ইমানো মানে হেৰি কেতো চাকৰি কাৰণে মাথা মৰা নাই বুলি ক'ব নোৱাৰি, মানে অলপ চলপ মাৰি আছো। এটা দুটা মানে স সৰু সুৰা আৰু তোমাৰ, মানে ইমান হেৰি নহয় প্ৰেচাৰ থকা চাকৰি নহয় আৰু গম পাইছা। যেনেকা পোষ্ট পোষ্ট অফিচ, তেনেকুৱা।
আচ্ছা আচ্ছা, থাৰ্ডগ্ৰেড সাৰ্ডগ্ৰেড এইবিলাক দিবা মানে।
অঁ তেনেকুৱা টাইপৰ।
আচ্ছা-আচছা, মই এইবাৰ চাও অগ্নিবীৰত এবাৰ দি চাও নেকি বুলি ভাবিছো। কি কৰিম আকৌ।
অগ্নি বীৰ ন'।
অ গ্ৰেজুৱেচন কৰিয়ে কৰি মানে হেৰি কৰিব পাৰে ন জব কৰিও তুমি মানে ডাইৰেক্ট অনলাইন পঢ়িয়ে় মানে অনলি এক্সাম দিব আহিব পাৰাকে দিছে তেনেকও
অঁ অঁ-অঁ।
চাওঁ যদি তেনেকুৱা কিবা পচিবল হয় কলেজত
তোমাৰ এনে ট্ৰেভেলিং কৰি কেনেকুৱা লাগে?
ট্ৰেভেলিং কৰিটো একদম ভাল পাওঁ মইটো, লাষ্ট মই লাষ্ট মন্থ এ এতিয়া কি জুন চলি আছে ন'।
অঁ অঁ।
মে মে'টো মই হেৰিত গৈছিলো অৰুণাচল গলো খুৰাৰ লগত মানে খুৰাৰ কাম আছিলে মানে ইমান ফুৰিব নহয় মানে এনেই আৰু।
অঁ অৰুনাচল কোনকোনে গৈছিলা তুমি?
এ পাপুম পাৰে বুলি যে কয়।
পাপুম পাৰ ন'।
উম, তালৈকে গৈ আহিলো আৰু এনে মানে আৰু কাম কৰাৰ আৰু মানে ইমান পাহাৰ চাহাৰ হেৰি চোৱা নাই, খুৰাৰ কাম আছিলে ন'।
অঁ অঁ।
থাকিলো দুদিন, তাৰ লগতে থাকোঁ বুঢ়া হৈছে ন'।
অঁ।
লাগে মানে ইমান ঘূৰা চুৰাকে যোৱা নাই আৰু।
অ হব
তুমি ৰিচেণ্টলী কৰবাত ট্ৰিপ ট্ৰিপ চ্ৰিপ গৈছা
ৰিচেন্টলি তেনেকুৱা তোমাৰ এ হেৰি তোমাৰ তেজপুৰ চাইডত তেনেকুৱা পাৰ্ক চাৰ্ক তেনে কত গৈছে ইমান যোৱা নাই আৰু বাৰু যে ৰিচেণ্ট মই তোমাৰ হেৰি এ জুবিন ক্ষেত্রত যাম বুলি ভাবি আছো।
ক'ত ক'ত?
এই জুবিন ক্ষেত্ৰ তোমাৰ।
অ আচ্ছা আচ্ছা
বাকি তুমি গৈ আহিলা চাগে
কত
জুবিন ক্ষেত্র
নাহ নাহ মই শুনিছিলো মানে মোৰ লগৰ বিলাকৰ পৰা কেনেকুৱা কিবা জগা বুলি নাজানো কত আছে কি আছে সেবিলাক কোৱা নাই এতিয়া মানে
চণাপুৰ বেছি দূৰ নহয়তো তোমাৰ গুৱাহাটীও পাব গে নালাগে তোমাৰ আগতে
গুৱাহাটী গুৱাহাটী পাব নালাগে
নালাগে নালাগে গুৱাহাটী পাব নালাগে আগতে পৰে তোমাৰ
উম আচ্ছা আচ্ছা আচ্ছা তেনেহলে মই ইয়াৰ পৰা বেছি নপৰে মই নগাঁৱৰহে
বাৰু
উম
অলপ মানে নহয় মানে তোমাৰ ভালে মানে অলপ মানে হেৰি কৰিব লাগে চেভিং কৰিব লাগে তোমাৰ তাৰপিছত পায় আৰু
কি আছে এইটো মানে
খানা
আচনে জান কি বনাইছে হেৰি গম নাপাওঁ উ ডিম আছে নেকি কেনেকুৱা লাগিছে নাজানো দেই
আন্দা
আণ্ডা-আণ্ডা তোমাৰ
তাৰপিছত এ তোমাৰ হেৰি এ এনে তোমাৰ এডুকেচন কিমান লকে পঢ়িম বুলি ভাবিছা তুমি
মইতো এইটো মানে মই হেৰি দিম বুলি ভাবিছো ন চি এছ শুনিছা এইটো মানে আৰ্মিৰে ডিফেস চি এছ বুলি কয়
চি বিএছ নহ
উম চ' সেইটো দিব মানে গ্ৰেজুৱেচন কৰিব লাগে সেইকাৰণে গ্ৰেজুৱেচনটো কৰি আছো মই হলে নকৰিলো হলে তাৰপিছত আজিকালি আৰু মানে ডিউক
তোমাৰতো গ্ৰেজুৱেচন তুমি এতিয়া কোন চেম বুলি ক'লা থাৰ্ড চেম
ফাৰ্ষ্ট ফাৰ্ষ্ট
অ ফাৰ্ষ্ট চেম অ অ অ
ক্লাছো হোৱা নাই আগষ্টৰ পৰা হ'ব
অ অ অ
মানে হেৰি মানে টুটেল এডমিশ্যন হোৱাই নাই ন ফাৰ্ষ্ট লিষ্ট আহিছে মোৰ ফাৰ্ষ্ট লিষ্ট নাম ফাৰ্ষ্ট লিষ্টত নাম আহিলে বাৰু
হয় বাকী তোমাৰ অ বাকী তোমাৰ ঘৰত কোন কোন আছে
ঘৰত আছে মই মা দেউতা বা আছে আৰু কি কয় তুমি আৰু লাষ্ট টাইম বা লাষ্ট ইয়ৰ কত এনেকোৱা ফুৰিব যোৱা আচ্ছা তুমি কিবা গেইম খেলা নেকি মোবাইলত
নাই মই গেমটো তেনেকোৱা নেখেলো মই এনেই ছিংগিং লাইনৰ মানে মানে হেৰি আ ইচ্ছা আছে মোৰ
আ আছামিছত নি নে বেলেগ কিবা
আছামিছতো হিন্দীতো আছে মানে যোনখিনি মই মানে লেংগুৱেজ পাৰো আৰু সিমানখিনি তোমাৰ হিন্দী পাৰো আছামিচ আৰু ইংলিছ তটো বাৰু ইমান এটা মানে ট্ৰাই কৰা নাই ট্ৰাই কৰিলে আহি ব
হম
বাকী বেংগলী চেংগলী এইবিলাক
তুমি কেইটা লেংগুৱেজ একদম মানে ভালকে কথা পাতিব পাৰা মানে নৰ্থ কি এনেকৈ যেতিয়া এনে এ যেতিয়া এ আছামিছ পাতি আছে তেনেকে
মই ভালকে যদি পাতিব পাৰোম আমাৰ আছামিচটো ইংলিছ আছামিচটো হিন্দীটো আৰু তোমাৰ এই হেৰি বেংগলীটো
আচ্ছা আচ্ছা
তিনটাত মানে ভালকে হেৰি কৰিব পাৰো আৰু বাকী তোমাৰ মানে নেপালী তোমালোকৰ কোনটো নেপালী মানে মানে ভাষাটো
উম
তুমি চেত্ৰী লিখা ন
অহ
অ তোমালোকৰ কিন্তু যোনটো ভাষাটো মানে অকণমান মানে শুনিলে মানে গম পাওঁ মানে কি কৈছে মানে তাৰ ৰিপ্লাইটো কৰিব নালাগে জানো আৰু মই
মানে কৈ দিলে বুজি পোৱা মানে
অন এ বুজি পাওঁ বুজি পোৱাত পাওঁ কিন্তু মই মানে ক'ব নাজানো কেনেকে কয় বস্তুটো
আচ্ছা আচ্ছা মই বেংগলী অলপ বুজি পাওঁ তাৰ পিছত হিন্দী আছামিছ আৰু ইংলিছ ভালকে কথা পাতিব পাৰি নেপালী
অ
তাৰপিছত মানে বেংগলী মানে লগৰ আছে ন তই ইহতে মানে কেতিয়াবা সিহতৰ ঘৰত যাওঁ ইহতে ঘৰত পাতে বা কেতিয়াবা থাকাকে যাওঁ ত মানে তেনেকুৱা আৰু শুনি শুনি মানে এটা অভ্যাস হৈ যায় ন।
অ অ
ৰেগুলাৰ ৱাটচ দিছে কিছুমান ক'ব পাৰো আৰু তেনেক
বাকী কি এতিয়া পঢ়ি আছিলা নেকি?
নাই আমাৰ কলেজ ষ্টাৰ্ট হোৱা নাই আগষ্টৰ পৰাহে এডমিশ্যন লৈছো কিতাপ অনাই নাই
আ আগষ্টৰ পৰা ইষ্টাৰ্ট হ'ব ন তোমাৰ।
উম উম জুলাইত আৰু পুৰা ভাল চামাৰ ভেকেচন।
কোন কলেজ তোমাৰ, কলিয়াবৰ ন।
জুলাইতো মানে চামাৰ ভেকেশ্যন ন।
আহ
জুলাই তাত তোৰ চামাৰ ভেকেচন থাকে ন, সেইকাৰণেও। আগষ্ট পৰাই হ'ব।
অ, অ, নাই ইনেও ডি ডিগ্ৰী তোমালোকৰ মানে অকল চামাৰ ভেকেশ্যন বুলি নহয়, মানে তোমাৰ ডিগ্ৰীত মানে বন্ পায়তো বহুত ক'ব গ'লে।
অ মানে ডিগ্ৰীত আৰু মানে ইমান যদি হাই হয়, যদি মানে ইউনিভাৰ্চিটি বা এনেকুৱা পোৰা ইষ্ট্ৰিক কলেজ ন ইমান ডিগ্ৰীত মানে প্ৰেচাৰ নাই আৰু তুম
অ অ কিন্তু যোনবিলাকে মানে ডিগ্ৰী তোমাৰ প্ৰাইভেট ইনিটিউচনৰ পৰা পঢ়ি আছে যে
উম
সিহঁতৰ কাৰণে অকমান দিগদাৰ হয় আৰু।
অ সিহঁত অলপমান নহয় বেছিই সিহঁতে পুৰা পঢ়িব লাগিব একদম।
সিহতৰ আৰু মানে পেলনতো বেছি খায় আৰু।
উম পুৰা একদম স্কুলৰ নিচিনা টাইমত যোৱা টাইমত অহা প্ৰাইভেট হয় ন ষ্ট্ৰিক থাকে বহুত।
উম
মোবাইলতো মোবাইল চলাব একদম মানে ক্লাছ টাইমত চলাব নোৱাৰিবা। নিকল আমি আমাৰ ক্লাছতে বহি পেলাই চলাই থাকিব পাৰি মোবাইল। ক্লাছৰ মাজৰ পৰা ওলাই যাব পাৰে পোৱালী বিলাক তেনেকা আছে। আচ্ছা হ'ব দিয়া মোক কৰি আছো ক তোমাক কল
হা হা হা
ৰাখো মই একো, কৰি আছো তুমি।
অ, দি আছো।